হেল্ল' কওকচোন?
কি কৰি আছে?
এতিয়া মই এনেই আছো দিয়ক কওক?
অ, হয় আপোনাৰ লগত এটা বিষয়ে আলোচনা কৰিবলগীয়া আছে। আপোনাৰ হাতত সময় হ'বনে?
অ, হয় দিয়ক মোৰ হাতত সময় হ'ব। কিহৰ ওৰত আলোচনা কৰিব?
হয় আপুনি মোক বিহুৰ বিষয়ে অলপমান ক'ব পাৰিবনে।
হয় নিশ্চয় মই আপোনাৰ বাৰু বিহুৰ ওপৰত আপুনি এটা ভাল গুৰুত্বপূৰ্ণ দিশৰ কথাই কৈছে। বিহুত আপুনি মোক কিবা কবৰ দিছে আহ, বিহু। আমাৰ অসমৰ এটা সংস্কৃতিক উৎসৱ যিটো আপুনি জানেই।
হয়, হয়।
বিহুতটো কৃষিভিত্তিক আমাৰ বিহু তিনিটা ব বি কঙালী বিহু আৰু ভোগালী বিহু আৰু হয় অলপমান ভোগালী বিহুৰ বিষয়ে মই কৈ দিওঁ
হয় হয় কওক
বিষয়ে অলপ কৈ দিব
অ', অ', হ'ব দিয়ক কও
যেতিয়া চপাই তেতিয়া আমাৰ কৃষকসকল আৰু গোটেই অসমীয়া জাতি ভোগালী বিহু পালন কৰে ভোগলী সকলোৱে মিলি গাঁৱৰ মানুহে মিলি বা চহৰতো হওক তাৰপিছত সকলোৱে লগ হৈ ভোজ ভাত খাই। বা বহুত বহুত ঠাইত এ ব্যয়ক্তিগত হ'লেও ভোজ ভাত খাই নিজৰ পৰিয়ালৰ মানুহে এটি বা কিছু কিছু জোগাত গোটেই গাঁৱৰ মানুহবোৰ মিলিয়ে খায়। তেনেকুৱাকৈ আৰু আৰুি পিছদিনা সকলোৱে লগ হৈ মেজি জ্বলাই। তাতে সকলোৱে গাঁৱৰ মানুহে এৰ অগ্নিক পূজা কৰে হয় আৰু হয় আৰু মই আপোনাৰ পৰা বাৰু বহাগ বিহুৰ ওপৰত আপুনি কি জানে মোক কৈ দিবচোন অলপ
অ', হয় হয় নিশ্চয় বহাগ বিহুৰ বিষয়ে ক'বলৈ গ'লে আমি সাতদিন বহাগ সাতদিন পালন কৰোঁ আমি বহাগ বিহু আৰু তাৰে বিভিন্ন ধৰণৰ নামো আছে যেনে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু নাঙলৰ বিহু চেনেহী বিহু হয় এনে ধৰণৰ সাতদিন আমি পালন কৰোঁ সাতটা নামেৰে আৰু বহাগ বি বহাগ বিহু আমি চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা পালন কৰোঁ
হয় নিশ্চয় আৰু ধৰক বহাগ বিহুত যে গাঁৱৰ ঘৰে ঘৰে বিহু গাই
হয় হয়
এ তাৰ বিষয়ে আপুনি কিবা জানে নেকি এনে যি যায় তাৰ বিষয়ে কিবা অলপ কৈ দিয়ক
হয় হয় আ বিহু বহাগ বহাগ বিহুত প্ৰথম গৰু বিহুৰ পিছদিনা হৈছে মানুহ বিহু সেইদিনা সকলোৱে অ', হাঁহি ফূৰ্তি কৰি সকলোৱে
হয়।
সকলোৰে ঘৰে ঘৰে বিহু আনন্দ উল্লাস কৰে সকলোৱে নিজৰ ডাঙৰে সৰু ডাঙৰ সৰু সকলোৱে মিলি ফূৰ্তি কৰে যাতে বছৰটো ভালদৰে যায়
হয় নিশ্চয় নিশ্চয় আপুনি ভাল কথাই কলে মই বাৰু বহাগ বিহুৰ ঘৰত অলপ কৈ দিওঁ বহাগ বিহুতটো কৃষিভিত্তিকে উৎসৱে যিহেতু তিনিটা বিহুৱে কৃষিভিত্তিক যেতিয়া আমাৰ ধান সিঁচে মানে ধান সিঁচে মানে এ যেতিয়া খেতিৰ কাম আৰম্ভ কৰে যেনেকৈ খেতি চপোৱা সময়ত ভোগালী বিহু খেতি আৰম্ভ কৰাৰ সময়ত ৰঙালী বা বহাগ বিহু
হয় হয়।
আৰু তেনেকুৱা আমাৰ বহাগ মাহত আৰম্ভ হয় আৰু সেইটো বসন্ত উৎসৱ বুলিও কয়। বহাগ বিহুত সকলোৱে মইতো সকলোৱে আপোনাক সুধিলো ঘৰে ঘৰে বিহু গাই ডেকা গাভৰু সকলে লগ হৈ ঢোল, বাঁহী, টকা এইবোৰ লৈ পেলাই বিহু গান গাই ঘৰে ঘৰে তাৰ পিছত অ' গৃহস্থই পইচা দিয়ে বা কিছুমানে চাউল দিয়ে। তেনেকুৱাকৈ পৰম্পৰাটো ৰক্ষা কৰি আহি আছে।
হয় আৰু আপোনালোক? লোকৰ ফালে গৰু বিহুৰ ৰাতিপুৱাৰ পৰ্বটো, কেনেধৰণে পালন কৰে?
হয় নিশ্চয়। অ' মই কৈ দিম এ গৰু বিহুত আমাৰ ইয়াতে গৰু ছাগলী যাৰ এইবোৰ জীৱ জন্তু আছে। এনৱতো আমি গাঁৱৰ মানুহ গাঁৱৰ সকলোৰে আছে এইবোৰ। তেওঁলোকে এ সকলোৱে নদীত বা পুখুৰীত এনেকুৱাকৈ গাঁৱৰ ডাঙৰ পুখুৰীটোত বা গাঁৱৰ ডাঙৰ নদীটোতে হওঁক এনেকৈ লৈ যায় পিছত, মাহ হালহধিৰে গা ধুৱাই গৰু ছাগলী। তাৰপিছত লৈ আহি কিনে নতুন পঘা দিয়ে।
গধূলি সময়ত।
গধূলি সময়ত।
হয় হয় আৰু বিচনীৰে বিচে।
হয় হয় বিচনীৰে বিচে মাখিয়তি হালধি পাত এইবোৰ দিয়ে। আৰু কথা পাতো অলপ। ভোগালী বিহুৰ বিষয়ে আৰু আপুনি অলপ মোক কৈ দিয়ক? মইতো ক'লো এ।
হয়, হয়। অ'। ভোগালী বিহু, আমাৰ ইয়াত ভোগালী বিহুৰ বিষয়ে ক'বলৈ গ'লে আমাৰ অ'। আপুনি, মোক এ আকৌ এবাৰ প্ৰশ্নটো কব নেকি?
নিশ্চয়, মানে আপোনাক সুধিছো কি মানে আমাৰ অসমীয়া জাতি ভোগালী বিহু, মইতো ক'লোৱে ভোগালী বিহু কেনেদৰে পালন কৰে এনে আৰু সাধাৰণভাৱে আপুনি মোক কৈ দিয়ক।
পুহ আৰু মাঘ মাহৰ, সংক্ৰান্তিৰ দিনা আমি মাঘ বিহু হিচাপে পালন কৰোঁ। আৰু বিহুৰ আগৰ দিনটো হৈছে, উৰুকা সেইদিনা সকলোৱে ধান আ ধান চপ, খেতিপথাৰত ধান চপাই, এ ভঁৰালত ৰাখে, আৰু সকলোৱে সেইদিনা, সেই ধানেৰে ভোজ ভাত খাই।
হয় নিশ্চয় নিশ্চয়, আপুনি ভাল কথাই ক'লে।
মেজি, মেজিৰ তলত ভোজ ভাত খাই ৰাতি গাঁৱৰ ডেকা গাভৰু-সকলে। আৰু সেইদিনা সকলোৱে সেই মেজি ঘৰতে শুই থাকে আৰু পিছদিনা ৰাতিপুৱা সকলোৱে সোনকালে গা পা ধুই উঠি, মেজি জ্বলা আৰু অগ্নি দেৱতাক পূজা কৰে। যাতে বছৰটো
হয়, হয় নিশ্চয় হয় নিশ্চয় নিশ্চয়, আপুনি ভাল কথাই কৈছে। মাঘ বিহুত মানে, কি হয় মানে দুটা মাহত আ মই বাৰু সকলো কথা নাজানো। আমাৰ ধৰক আমাৰ এইবিলাক অঞ্চলত গাঁও অঞ্চলত কি কৰে দুটা মত থাকে। এটা হ'ল গাঁৱত এটা মত হয়, আৰু এটা চোপাই পতি থাকে।
হয়, হয়।
আৰু গাঁৱৰ মততো উৰুকাৰ পিছদিনা পিছদিনাই জ্বলাই আৰু সেই পিছদিনাৰ পিছদিনা আমাৰ চুপাৰ মতটো আমাৰ চুপাৰ মানুহখিনি সকলোৱে লগ হৈ পেলাই জ্বলাই, সেইদিনাও এটা উৎসৱতে পৰিণত হয়। আৰু বিহু বুলি ক'লেতো আপুনি জানেই, ডাঙৰে সৰুক মৰম কৰে বা সৰুৱে ডাঙৰক সেৱা কৰে, তেনেকুৱাকৈ আশীৰ্বাদ লৈ তাৰ ওপৰত আপুনি কি জানে, কওকচোন কিবা কব নেকি?
কোৱা, আকৌ এবাৰ প্ৰশ্নটো কওকচোন?
হয় মানে সৰুৱে ডাঙৰক মৰম কৰে, বা এ সৰুৱে ডাঙৰক সেৱা কৰে, বা ডাঙৰে সৰুক মৰম কৰে তাৰ ওপৰত
অ'। হয় ডাঙৰে, সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লয় যাতে আহ তেওঁলোকে যাতে আশীৰ্বাদ দিয়ে, বছৰটো যাতে ভালে কুশলে যায়। কোনো যাতে বাধা বিঘিনি নাহে, আ উম'। ডাঙৰ, আৰু ডাঙৰৰ আশীৰ্বাদ পালেহে সৰুৱে সকলো দিশতে আগবাঢ়িব পাৰিব।
হয় নিশ্চয় নিশ্চয়, অ', আপুনি ভাল কথাই ক'লে, তেনেকুৱাকৈ আমাৰ বিহুটো শান্তি সমৃদ্ধিৰে চলি আছে। গোটেই অসমখন এডাল এনাজৰীৰে বান্ধ খাই উঠিছে।
হয় হয়। আপুনি, মোক এতিয়া কাতি বিহুৰ বিষয়ে অকণমান কওকচোন।
হয়, হয়, মই কাতি বিহুৰ বিষয়ে বাৰু কওঁ, কাতি বিহু বুলি ক'লে, কাতি বিহুতটো এনে নামৰ উৎসৱ বুলি ধৰা যায় যদিও সেইটো বহুত বেছি ফূৰ্তি আমচা নহয়, সেইটোত আমাৰ ভঁৰাল খালী হৈ থাকে।
হয়।
সেইখিনি সময়ত অসমীয়া জাতিটো মানে, সেইবাবে হয়। অভাৱ অনাটনৰ ফালে পাৰ হৈ যায় সেইবাবে সেই কাটি বিহুতো আহ ঠাইলৈ কি নাজানো আমাৰ ইয়াত দুইদিন মান পালন কৰা দুইদিন মানে খেতিত চাকি দিয়ে এনেইটো এদিনেই পালন কৰে।
হয় হয় আমাৰ ইয়াতো এদিনে হয়।
হয় আমাৰ ইয়াত দুদিন চাকি দিয়ে কিন্তু পালন এদিনে কৰা হয়।
হয় হয়।
আৰু কাতি বিহুৰ সময়ছাতে দুই এক দিন অগা পিচাকৈ দীপাৱলী এই দীপাৱলীটোত টো হৈছে অলপ বেছি ভালকৈ কৰা যায় কিন্তু কাতি বিহুত ধৰক খেতিত চাকি খোৰ দি আৰু মাহ হালধি এই মাহ হালধি নহয় বুট মাহ এইবোৰ দিয়ে।
হয় হয় হয় আৰু খেতি পথাৰত আকাশ বন্তি জ্বলাই। যাতে এ ধান শস্য়বোৰ ভালে থাকে।
হয় নিশ্চয় আৰু তাৰ বৈজ্ঞানিকসন্মত কাৰণো আছে খেতি পথাৰত চাকি দিলে কি হয় খেতি পথাৰত থকা যিবোৰ বেয়া পোককা প পতংগ সেইবোৰ মৰি যায় চাকে পোহৰৰ ম যায় সেইটোৰ কাৰণে খেতিৰডৰা ভালও থাকে সেইটোৰ এ বৈজ্ঞানিক কাৰণো আছে।
হয়।
তেনেকুৱা হয় আৰু কাতি বিহু সম্পৰ্কে আপুনি কিবা ক'ব নেকি?
হয় আহ মোৰ একে মতামত কাতি কাৰণ কাতি বিহুত সকলৰে অভাৱ অনাটনেৰে পাৰ হয় আৰু সকলোৰে ভঁৰালৰ ধান বোৰ প্ৰায় শেষে হৈ যায়। ধান চপাবলৈ যথেষ্ট সময় লাগে সেই সেইখিনি টাইমত সময়ত। আৰু কাতি বিহুৰ সময়ত অসমীয়া মানুহসকলে তুলসীৰ পুলি ৰুৱে উম দিনৰ ভাগত আৰু গধূলি সময়ত সকলোৱে সেই তুলসীৰ তলত চাকি দিয়ে প্ৰাৰ্থনা কৰে। আৰু আৰু কাতি বিহুত আমাৰ ই ইয়াত এটা বিশেষ ধৰণৰ বিশেষ ধৰণে পালন কৰে আ মানে সকলো হয় হয় মানে এ অ', চাকি জ্বলাই যে তেতিয়া প্ৰাৰ্থনা কৰ কৰা হয় আৰু মান
হয়, চাকি জ্বলাই প্ৰাৰ্থনা কৰি মানে তাত এ বুট-মাহখিনি যে চুৰি কৰে, সেইটো কথা কৈছো। হয়। সেই পৰম্পৰাটো বৰ্তমানতো নোহোৱা হৈ গৈছে। পেলাই। কিন্তু কিন্তু এতিয়া গাওঁ অঞ্চলত অলপ চলপ আছে বাৰু। আজিকালি ল'ৰা-ছোৱালী বোলে বেছিটো নাই। হয়, চহৰ অঞ্চলত খেতি কিয় ক'ম বা তেনেকুৱা পৰম্পৰাও কম। হয় হয়। চোৰ কৰি খায়। সেইটো আগতে বহুত ভাল পৰম্পৰাই আছি মানে সেই ৰঘুৰুথ টামচাৰ এটা পৰম্পৰা আছিল।
হয়, এতিয়া এতিয়া উম, এইবিলাক নোহোৱা হৈ গৈছ যে যিমানে
অ', এতিয়া আধুনিকত তাৰ কৰাৰ পৰা এইবোৰ বস্তু বিলুপ্ত হ'ব ধৰিছে। কিন্তু তাৰ এ আমি নিজৰ জাতিটোয়ে, নিজৰ সংস্কৃতিটো ৰক্ষা কৰা উচিত বুলি মই ভাবো।
হয় হয়। ময়ো আপোনাৰ কথাত একমত।
হয়, আমি বিহু টীম এটা অহ সকলোৱে মিলাপ্ৰীত তেতিয়া চাইকেলসমূহ সেয়া পৰা আমি সদায় ভালকৈ পালন কৰিব লাগে। আমি বিলুপ্ত হোৱা বস্তুবোৰ আমি আৰু লৈ আহিব লাগে আজিৰ প্ৰজন্মৰ মাজত। তেতিয়াই আমাৰ অসমীয়া জাতিটো এডাল এনাজৰিৰে বান্ধ খাই থাকিব।
হয় হয়। আধুনিকতাৰ প্ৰভাৱত এই সকলোবোৰ বিলুপ্ত হ'বই ধৰিছে আজিকালি।
হয়, নিশ্চয় নিশ্চয়। আজি বাৰু মই আপোনাৰ পৰা বহুতখিনি দৰকাৰী কথাই জানিলোঁ।
হয় হয়, ময়ো।
হয়, নিশ্চয়। আগলৈও এনেকুৱা গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰিম। নিশ্চ
অ', ঠিক আছে তেনেহ'লে।
দিয়ক, ঠিক আছে।
অ', অ'।